অ, কি কৰিছা?
অ, এয়া এনে আছো। হেল্ল' শুনিছানে?
অহ।
অ ভাত বনাই হল।
ভাত বনাই আছো হ'ব হৈছে।
অ।
কি ক অ ভাত বনালা নেকি?
ভাত মই নাই বনোৱা আমাৰ মায়ে বনাইছে মই চোৱা যে। আ তিন দিন।।
অ মোৰো তিনিদিনে বাৰু ঘৰত কোনো নাই আৰু খোৱাহতৰ ভণ্টী আছে।
অ মা ঘৰত আছ নে নে মানুহজনক আছা। অ মাৰ ঘৰত আছা নে মানুহজনৰ ঘৰত আছা। আহ অহ। নহয় সেইদিনাখনি ঘৰত দেখা নিচিনা কৰিছিলে।
অ অ গৈছিলো মই আহিলো।
অহ অহ ভাত আমাৰ মাছ।
অহ। তুমি ভাত বনোৱা নে কি এনেই। আমাৰ মাংস।
অ মই বনাও ভাত অ।
অহ। ছোৱালীয়ে কি কৈছে?
ছোৱালীয়ে পঢ়ি আছে।
অহ। এইবাৰ কোন শ্ৰেণীতে।
এইবাৰ তাৰ হে প্ৰভাত।
অহ নিকেতনত বহিছে।
অ নিকেতনত
অহ
উম তোমালোকৰ ঘৰত মানুহ কিমান?
আমাৰ মা আছে দেউতা আছে ভন্টি আছে দাদা আছিল ন। এই হায়দৰাবাদত আছে।
অ অ।
আমি বেলেগ।
অ বেলেগ অ।
অ সেইটো কাৰণেহে বনাইছো নহলে নবনালে।
অ ভালহে অবৌ জনদালো নাই।
উম।
আমাৰ বেলেগ বেলেগ খোৱা এবছৰে হ'ব হ'ল।
অ অ তোমালোকৰ ঘৰটো এইক ন নেকি বাৰু?
এ ঠাকুৰ দলনি অ। অ এই মন্দিৰটোৰ পৰা যেন সোমাই আহে। বজাৰলৈ যায় একন অ হয়।
অ মই এদিন সেই তোমালোকৰ মানুহজনক দেখিছিলো মানে।
অহ এই কনতে।
অ অ।
মাটিৰো হ'ল নেকি?
উ মাটি ৰুবলৈ আৰম্ভ কৰিছো হে।
আহ কিমান আছে?
আমাৰ ধেৰ আছে। দুবিঘামান ৰুইছো হে।
অহ যিহে ৰ'দ দিছে।
উম। বহুত ৰ'দ দিছে তোমালোকৰ সেই ঘৰ ওচৰত সেই হেৰি হঁতৰ লৈছো আন্ধি। আমি আধি বেছি কও যে।
অ
অ তাপা সেই এই সিহঁতৰ সেই তিনি বিঘামান ৰুইছো হে। ছবিঘা লৈছিলো আমি আৰু আছে অ। আৰু তিন বিঘা আছে আও।
অ
সেই তিনি বিঘাই ৰুইছো আৰু কতো ৰোৱাই নাই।
আজি ৰুবলৈ গৈছিলা নে কি?
বোকা দিয়া নাই আকৌ পৰখিলেহে দিব।
অ ইমান ৰ'দও কেনেকে ৰুইছা?
মই সেই ৰ'দ নোলোৱা দিনাখনে গৈছিলো তাপা ছোৱালী জ্বৰ হ'ল সেই এইকেইদিন
অ
তাপা আকৌ চোৱাও হলো সেইটো কাৰণে যোৱা নাই। মাহঁতে ৰুই এদাই কৰিলে আও মই সেই প্ৰথম দিনাখনেই গৈছিলো।
অ
উম
ভন্টিহতে কি কৰিছে?
এ তাইও জ্বৰ শুইহে আছে।
অ
উম
এইবাৰ ৰ'দ দিছা হ'বই আও বেমাৰ।
বেমাৰ হয় আহিছে অঁ অকল জ্বৰ পাহে এইবিলাক বা মাথা বিষ।
ছোৱালী ভাল হ'ল নে কি আপোনাৰ?
ছোৱালী অঁ সেইদিনাখন মেডিকেল পোৱালোগে নহয় ভাল হৈছে।
অঁ এই ৰ'দখনত ঘূৰি ফুৰিব লে। বা কইন্যাখন হেৰি তোমালোকৰ এই কি মাহী নে কি হয়? সেই ৰ'দ খনতে খেলি ফুৰিছে আওঁ।
অ সেইটো কাৰণে জ্বৰ উঠিলে আক।
তহঁতৰ হেৰি অ লোৱা লগত লোৱা লগত ৰ'দ খনত দৌৰি থাক। দেখিছো অ।
অ তাকে বোলো হেৰি। মই গম পাই আছো লোৱাৰ লগ হৈ পেলাই হেৰি দৌৰি ফুৰিছে বুলি আৰু সেতঘৰত গৰম গৰম নহয় জানো।
অহ
ঘৰত একেৰাহে ফেনত তলত থকা।
অহ
গৰম সোমালে
উম
এইবোৰ ল'ৰা ছোৱালী কিবা হোৱাতকে ডাঙৰ হোৱাই ভাল অ।
তাকে
তোমাৰ কিবা হৈছে বুলি শুনিছিলো মাজতে নহয় মানে।
এ নাই হোৱা। কোনে কলে?
এ জানো কোনে কৈছিলে মই পাহৰিলোৱেই বহুত দিন হ'ল।
অঁ সেইটো কথা আমাৰ মই তাতো ওলাইছে জানো কেলে ইমান মাজতে শকত হৈছিলে ন সেইটো য মানে মোকে সেইটো ভাবিছিল চাগে।
অঁ সেইটোকে ভাবিছিলা চাগে আজিকালি এইবিলাক
মানুহৰ কথা হে অঁ আমাক স হ পুৰণা ঘৰতো ওলাইছে।
অঁ।
মোক মানুহ এজনে
অঁ। মোক সেই কোনোবা মানুহ এজনীয়ে কৈছিলে তাকে কোনে কৰিলে মই কোনে কৈছিলে মানে পাহৰি থাকিলো, এ ইমান সোতৰ দিন নাথাকো নহয়।
আহ।
উম আজিকালি মানুহক কাৰ কি হয় কি কাৰা কি নহয় সেইবিলাক হে
তাকে এ মূৰৰ পৰা সিমূৰলৈকে হব পাৰে।
অঁ হিচাপ লৈ থাকিব সেইবোৰ।
আহঁ।
মই এতিয়া তুমি কওঁতে ভাবিছো দেই, ধেৰ তেৰিকা মই এই সোধা হলে। বেয়াই পালে হেঁতেন তাই।
এ নাপাওঁ কেলে পাম নো বাও।
উম।
আমাৰ তাত ওলাইছে মই বোলে এইবোৰ অদকাৰি কথা কেলে উলিয়াইছে বাও। মানুহজনক ভৈনীয়েকে কৈছিল মানে মোক বেলেগ এজনীয়ে কৈছিল।
অঁ।
তাইও কাৰোবাৰ মুখৰ পৰা শুনি পেলাহে কৈছে চাগে।
অঁ অঁ। ইমান সোনকালে নাভাবিবা তাই এইবোৰ অশান্তিহে।
এতিয়া ইবোৰ নালাগে।
অ, জল ভাত হৈ গল নে?
ভাত হ'ল, অ ভাতকেইটা সোনকালে বনালো, গৰম যে, চোতালত বহি আছো, বনাই মেলি।
আহ আহ।
বতাহ অকনো মৰা নাই অ। অহ।
উম আৰু বতাহ অকনো মৰা নাই। মই সেইকেইদিনতে খো সেইকেইদিনতে খুলিলো এই আমাৰ মামীয়ে মামীহঁতে হেৰি কৰি দিলে। সিহঁতৰ পৰাহে গম পাইছোঁ।
অ মই তুমি কালি ফোন কৰিছা মই তোমালোকৰ সেই দাদাই কৈছে বুলি হে হেৰি গলে
সেইটো কাৰণে ৰিচিভ নকৰিলো আ পাছত কৰিবলেও বেয়া পালে এবাৰহে কৰিছিলা।
অ। অ মই নাই কৰা এই হেৰিয়ে কৈছিলে দাদাই কৈছিলে মই আজিহে মাৰিছিলো আজি হে মই এই মামীপা তোমালোকৰ খুৰি নে কি যে হয় যে।
অহ।
এ খুৰিপা হে লৈছো কিন্তু নাম্বাৰটো মানে অলৰেডি মানে হেৰি আছে
অ অ কালি মই ম মাৰি দিলো এবাৰ তাপা মই ৰিচিভ কৰিবলে নহ'লে আকৌ পাছত ফোন কৰিবলেও বেয়া পালোঁ।
অ ত তোমালোকৰ হেৰি মানুহজনৰ নাম্বাৰটো আছে মোৰ লগত।
অহ।
সেই তোমাৰ নাম্বাৰটোহে নাই।
মোৰ নম্বৰ এইটো।
অহ-অহ এইটো বুলি গম পালো আজি।
অ'হ
উম
ছোৱালী স্কুল বন্ধ দিলে নে?
বন্ধ দিলে। অহ, এক তাৰিখৰ পৰা বন্ধ।
অহ
উম এইকেইদিন আকৌ বন্ধ নিদিলে, কেনেকে হেৰি কৰিবা, খেতিত লাগিবা।
অ ভাত বনাই হ'ল নে, বনাই আছে হে?
বনাই হৈ গ'ল, সেই আমাৰ অকমান সোনকালে বনালে, দুপৰীয়া নাখাওঁ যে।
অ, ইমান গৰমত ভাত খাবলৈ মনো নাযায় দিনত।
মনো নাযায়, অ।
ৰ'দ ডাল ৰাতিপুৱা কেনেকে ওলাই? অ, শুই উঠি।
শুই উঠিয়ে ৰ'দডালৈ। অ, দুপৰীয়া-দুপৰীয়া যেন লাগি আহে শুই উঠাৰ অহাৰ পৰা।
আৰু চাৰিটা, পাঁচটা বজালৈকে ৰ'দ নকওঁমেই দেখোন।
অ
দুপৰীয়া হৈ থাকে আৰু, উম!
তুমি কিমান পালা?
আহ
কিমান পালা পইছা?
মই অ, ঊনৈশ দুবাৰ পাইছো কালি ছশ কেইটকা তাৰ আগত বাৰশ কেই টকা ঊনো আশী নে ঊনসত্তৰ কিবা এটা পাইছিলো।
অ, ইনে কেনেকে সোমাই মানে সপ্তাহত সোমায় নেকি?
দুদিন মোৰ এইবাৰ দুদিন -তিনদিনৰ মূৰতে সোমালে নেকি? তুমি কেইটা ফোন কৰিলা?
মই কৰোতে সাতটা মান কৰিলো এতিয়ালৈকে, মই মানে আজি পৰাহে সেই কৰিছো, মোৰ মানে মোবাইলত ডিছপ্লেট
অ, তোমাৰ খন, আমাৰ বা তাৰ পাছদিনা সেই সোমাইছে, দুদিন-দুদিন দুটা কল কৰিছোঁ।
পাঁচশ কেইটকা সোমাইছিল। মই সাতটা মানুহৰ সোমাল আকৌ।
অ-অ
বৃহস্পতিবাৰ, বৃহস্পতিবাৰে সোমাই নেকি?
অ, বেংক একাউন্ট দিব লাগিব নহয় আকৌ, বেংক একাউণ্ট দিবলৈ অহাই নাই দেখোন মোৰ।
অ'হ
সেইটো আহিব লাগিব।
আহি, আহিবহে তুমি নতুনকে খুুলিছা হে।
অ'হ--অহ তাকে, আমাৰ মামি ভাগৰ এটা কথা-বতা বেছিয়ে হ'ল নে, কিয়ে নে এটা বন্ধ আন্ধাৰে হৈ গ'ল দেখোন।
উম, এ বেলেগ নম্বৰটো খুলিব পাৰি নহয়। খুলিছে চাগে বেলেগ নম্বৰ, এইকেইদিন মোৰলে ফোন কৰা নাই, এইকেইদিন উম, তিনটামান নম্বৰ খুলিলে চাগে, ধেৰ পালে।
অ বহুত পালে অ, এ পাতিয়ে থাকিব পাৰে যে।
উম একেৰাহে ৰাতি পুৱা পৰাই এইকেইদিন নাই অহা বোকা দিছে নেকি?
অ বোকা দিছে অ আজিৰ পৰা।
উম, আজি না কৰা কালিও- কালিও কৰা নাই পৰহি ৰাতি ৰাুৱাই কৰিছে কিন্তু ৰাতিপুৱা ৰাতিপুৱাই কৰে
অহ। তাকে মোলৈ কৰিবা তেতিয়া।
আহ হ'ব দিয়া।
হ'ব দিয়া অ।
অ'।